অঁ, কি কৰি আছা তুমি?
অঁ বহি আছো এ। তুমি?
অঁ। অঁ, মইয়ো এনেই আছো ৰবা।
হয় নেকি?
মই বোলো বহুত দিন কথা পতা নাই যে। অঁ -অঁ কোৱা? মইও মানে- বহুত দিন ফোন কৰা নাই ন কথা পাতা নাই, মই বোলো আজি এবাৰ কথা পাতোঁ।
অঁ, হয় নেকি?
উম।
উম, ঠিকে কৈছা। বাৰু কোৱা আজি কেনেকে মনত পৰিল?
এই মই বিষয় এটাৰ ওপৰত কথা পাতোঁ বুলি ফোন কৰিলোঁ ৰবা তোমাক।
হয় নেকি?
উম।
কোৱাচোন কি -কি -কি বিষয়?
আহ ভৱিষ্যত ভাৰতৰ, যেনেকে ধৰি লোৱা আৰু- কেইবছৰমান পিছত আমাৰ ভাৰতখন কেনেকুৱা হ'ব? সেইটোৰ ওপৰত কথা পাতোঁ বুলি ভাবিলোঁ।
আচ্ছা, আচ্ছা।
উম।
আহ খুব ভাল, খুব ভাল। মোৰো বিশ্বাস যদি আমি- আহ সঠিক দিশত আগবাঢ়ো তেন্তে ভাৰ আ মানে ভাৰত পৃথিৱীৰ আ আহা, আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম হ'ব হয়নে?
অ হয় হয়। আ তুমি এইটো আ ধৰি লোৱা কিহৰ কিহৰ ভিত্তিত কৈছা? মানে কোনটো দিশৰ ভিত্তিত ধৰি লোৱা কোনটো দিশৰ ভিত্তিত আমাৰ ভাৰতখন আগশাৰী হ'ব বুলি তুমি ভাবা আৰু সেইটো কোৱাচোন?
আহ সৰ্বপ্ৰথমে আমাৰ দেশৰ যুৱ শক্তি অ ভাৰতত যুৱ প্ৰজন্মৰ সংখ্যা বেছি হয়নে?
অ হয় হয়।
যদি তেওঁলোকক ভাল শিক্ষা, দক্ষতা আৰু সুযোগ দিয়া হয় তেন্তে দেশৰ উন্নতি নিশ্চয় নিশ্চিত হয়।
অ হ'ব হ'ব ঠিকে কৈছা তুমি। যদি আমি দেশৰ সকলো যুৱসকলক বা যুৱ প্ৰজন্মসকলক নতুনকৈ উ ঠি অহা তেওঁলোকক যদি আমি ভালকৈ শিক্ষা গুৰুত্ব দিওঁ, শিক্ষাৰ ওপৰত গুৰুত্ব দিওঁ বা আন দিশসমূহক ওপৰতো যদি গুৰুত্ব দিওঁ যেনেকে ধৰি লোৱা খেলা ধূলাৰ পৰা আদি কৰি বা নেতৃত্ব প্ৰদান কৰা সেইবোৰক ওপৰত যদি গুৰুত্ব দিওঁ তেন্তে ভাল হ'ব বুলি ময়ো ভাবোঁ দেই।
হয় হয় যেনেকে আমি আহ এতিয়া দেখি আছেও যে এ আগতৰ অ মানে আগতে মানুহবিলাকে চাকৰি বিচাৰি কিনে হাহাকাৰ হৈছিলে হয় নে?
অ অ হয় হয়।
কিন্তু এতিয়া বহুতে নিজেই ব্যৱসায় আৰম্ভ কৰিছে আৰু আ আন আকৌ চা কৰি মানে চাকৰি পোৱাৰ সুযোগ দিছে।
অঁ হয়। অ ধৰি লোৱা এতিয়া আৰু আগৰ নিচিনা হৈ থকা নাই যে সকলোৱে চাকৰি বিচাৰি কেনে হাহাকাৰ কৰিব এতিয়া বহুত নতুন লোকে বহুত নতুন প্ৰজন্মৰ আমাৰ আমাৰ নিচিনাই লোকসকলে বহুত তে এতিয়া ব্যৱসায়টো গুৰুত্ব দিছে। আহ ত' তেনেস্থলত আমাৰ কিছুমান লোকে আকৌ আহ ধৰি লোৱা বিভিন্ন পৰীক্ষাসমূহ দি কেনে তাত উন্নীৰ্ণ হয় চৰকাৰী চাকৰিসমূহ পাইছে। তেনেকুৱা কথা।
হয় আহ আজিকালি মানে তোমাৰ এই বা অ, আমাৰ অসম চৰকাৰেও আ নৱপ্ৰজন্মবিলাকক বহুত সুযোগ দিছে। নতুন নতুন ষ্টাৰ্টআপকেইটা মানে গঢ়ি উঠাৰ কাৰণে হয়নে?
দিছে উম দিছে দিছে আৰু ধৰি লোৱা এই ধৰি লোৱা এই এ আই বা ৰবটিক্স স্পেচ টেকন'লজি এইসমূহৰ ক্ষেত্ৰতো ধৰি লোৱা এতিয়া বহুত কামসমূহ চলি আছে। পিছলৈ এইসমূহৰ ওপৰত আহ ধৰি লোৱা চাকৰি বা ল'ৰা ছোৱালীসকলে এইসমূহৰ ক্ষেত্ৰতো কিছু মানে ধৰি লোৱা সুযোগ পাব আৰু এইসমূহ কাম কৰিবলৈও তেনেকুৱা কথা যেত তিয়া আৰু নতুন নতুনকৈ বস্তুসমূহ ওলাব। আৰু বহুত বহুত কিবা কিবি নতুন নতুন হৈ আছে তো আমিও অ আৰ্টিফিচিয়েল ইউজুৱেল ই ইণ্টেলিজেঞ্চটো আমি এইবাৰ নতুনকৈ পোৱা বুলিয়েই ক'ব লাগিব, আমিতো তেনেকৈ বহুত আগৰ পৰা পোৱা নাই। আমিও এইবাৰ নতুনে বুলি ক'ব লাগিব।
হয় হয়। কিন্তু আহ আজিৰ আজিৰ যুগত আমি আহ যেনেকুৱা স স মানে সামাজিক মাধ্যমত আ মানে প্ৰচাৰবিলাক চাই আছো হয় নে দে খি আছোঁ এনেই, এ তো ইয়াৰ লগে লগে কিছুমান সমস্যাও মানে ব' সৃষ্টি হ'ব নেকি, এনেকুৱা লাগে মোৰ।
উম কিছুমান সমস্যাও আহিব পাৰে। আ ধৰি লোৱা আ চাকৰিৰ কাম কিছুমান কমি যাব। তেনে ক্ষেত্ৰত আমি আমি এতিয়া ক'ব পাৰোঁ আমাৰ কলেজ সমূহত বা স্কুল সমূহত যি কলেজ, স্কুল সমূহত যি সমূহ ধৰি লোৱা এডমিচন ল'বলে যাওঁ এতিয়া আমি কিয় কোনো এখন কলেজত তে আগতে কেনেকুৱা আছিল যে আমি ফ্ৰম ফিলাপ কৰিছিলোঁ তেনেকে আমি ধৰি লোৱা কলেজ এখনত আমি এডমিচন লৈছিলোঁ। আমি সেই কলেজখনত নামভৰ্তি কৰিছিলোঁ। কিন্তু এতিয়া তেনে স্থলত ধৰি লোৱা আমি সেইসমূহ কাম আমি অনলাইনৰে কৰি লওঁ। আগতে কেনেকুৱা আছিল আমি এ কিছুমান শব্দসমূহ জানিবলে বা বাক্যসমূহ জানিবলে আমি কি কৰোঁ আহ আমাৰ অভিধান সমূহ আমি খুলি লোৱা আছিলোঁ। তেনে ক্ষেত্ৰত এ তিয়া আমি কি কৰোঁ আমাৰ মোবাইলটো খুলি লওঁ। তো তেনেকেই কিছুমান কাম কমি যাব ধৰি লোৱা সেইসমূহ সমস্যাৰ সৃষ্টি হ'ব বুলি মই ভাবোঁ।
হয়, ঠিক কথা কৈছা তুমি অ আৰু অ কেৱল মই ভাবোঁ কেৱল ডিগ্ৰী থা কিলেই নহ'ব। অ আজিৰ যুগত এ প্ৰেক্টিকেল স্কিল যোনটো থা কে এই বস্তুতো থাকিব লাগিব, হয়নে? যদি আমি অ আগত কাম কৰিব বিচাৰোঁ। কৰ্মৰত জীৱনত ব্যস্ত থাকিব বিচাৰোঁ তেন্তে প্ৰেক্টিকেল স্কিলটো এতিয়া মানে প্ৰয়োজনীয়।
অ লাগিব দে এ মই ময়ো সেইটো ভাবোঁ। উম কাৰণ এতিয়া তুমি অকল এটা দিশত গ'লেই নহ'ব। যিহেতু আমাৰ অ দেশখন খুব উন্নত ত হৈ গৈ আছে লাহে লাহে, ত' তাৰ লগতে আমি আমিও উন্নত হ'ব লাগিব ন'? তেনে ক্ষেত ত্ৰত তুমি এতিয়া অকল কোনো এটা দিশত থাকিলেই নহ'ব। ধৰি লোৱা বাহিৰা দিশসমূহটো তুমি জা জ্ঞান থাকিব লাগিব। বাহিৰা কথাসমূহো তুমি জানিব লাগিব। কিছুমান লোক কেনেকুৱা থাকে যি সক কলে ধৰি লোৱা পঢ়াৰ ক্ষেত্ৰত খুব ভাল। কিন্তু তেনেক্ষেত্ৰত তোমাৰ অ বাহিৰা এজন বু কেজনৰ লগত তেওঁলোকে কথা পাতিব নোৱাৰে, ভয় কৰে বা লাজ কৰে। সেইসমূহ আমি কমাব লাগিব মই ভা ত' সেই সমূহ কমালে মেবি বা পিছলে আমাৰ ভাল হ'ব ন'? যদি আমি সেইসমূহ দিশত আমি আগ্ৰহেৰে কাম কৰোঁ। আমি উন্নতৰ দিশত আৰু আগবাঢ়ি যাব পাৰিম।
হয় হয় ঠিক কৈছা তুমি। আৰু আমি যিহেতু এ আইৰ কথা ওলালো মই ভাবোঁ এ চিকিৎসা ক্ষেত্ৰতো বহু উন্নতি হ ব হ'ব যেন লাগে ন'? এ আই দি।
অ হ'ব পাৰে, হ'ব পাৰে। পিছলৈ যিহেতু আমি এতিয়া ধৰি লোৱা নতুন নতুন চিকিৎসা ক্ষেত্ৰসমূহো নতুন নতুনকৈ আগবাঢ়ি গৈ আছে। তেনে ক্ষেত্ৰত আমি এতিয়া ধৰি লোৱা আগতে বেমাৰ এটা দেখাবলে আমি ধৰি লোৱা ডক তৰ তাত যাব লগীয়া হৈছিল। আ চিকিৎসকৰ তাত যাব লগীয়া হৈছিল। কিন্তু সেই তেনে স্থলত এত এতিয়া কি হৈছে আমি ঘৰতো কিছুমান ডক্তৰৰ লগত কথা পাতিব পাৰোঁ। ইণ্টাৰনেটৰ সহায়েৰেও আমি কথা পাতিব পাৰোঁ তেওঁলোকৰ লগত, তেনে ক্ষেত্ৰত ময়ো ভাবোঁ দে পিছলৈ আৰু বহুত কিবা কিবি উন্নত হ'ব। এতিয়া আমি অ কিছুমান সৰু সুৰা বেমাৰ দেখা বলে আমি ধৰি লোৱা ডক্তৰ তাত ডক্তৰৰ ওচৰত যাব নালাগে। আমি মোবাইলতে ধৰি লোৱা আমি সেইবোৰ চাই কিনে আমি নিজৰ চিকিৎসাটো নিজে কৰি ল'ব পাৰো, মই ভাবো তেনেকে আৰু।
হয়, হয়, ঠিকেই কৈছা আৰু অ', মোক লাগে তোমাৰ এই শিক্ষা মানে ব্যৱস্থাটো বহুতো পৰিৱৰ্তন আনিব পাৰে এ আই এ আই দি। আহ, যেনেকে যদি উদাহৰণস্বৰূপে কওঁ মই এই অনলাইন লাৰ্ণিং, এ তোমাৰ ভাৰ্চুৱেল মানে ক্লাছ ৰুম আৰু ডিজিটেল এডুকেশ্যনত অধিক জনপ্ৰিয় হ'ব।
অ', হ'ব হ'ব, এইবোৰ এইসমূহতো আমি আমিও টো আগতে পাই আহিছো ন'? যেতিয়া লকডাউন পৰিছে তেতিয়াতো আমিও পাইছিলোঁ ন'? ধৰি লোৱা অনলাইন ক্লাছসমূহ পাইছিলোঁ যিহেতু আমি শ্ৰেণীকোঠাত নিজে গৈ কিনে কৰিব পৰা নাছিলোঁ ক্লাছসমূহ। কিন্তু এই আমি মোবাইলটো থকিলে বা ধৰ ঘৰত ধৰি লোৱা লেপটপ কম্পিউটাৰ থাকিলে আমি তেনে ক্ষেত্ৰত সেইসমূহ ব্যৱহাৰ কৰি আমি উপযোগী হ'ব পাৰিছিলো আমি। আমি এইসমূহতো ব্যৱহাৰ কৰি আহিছো ন'? পিছলৈ আৰু এইসমূহ উন্নত হ'ব।
হয়, হয় আৰু অ', তোমাক কি লাগে মানে কেবল প্ৰযুক্তি থাকিলেই যথেষ্ট হয়নে?
উম, মানে কেনেকুৱা কথা ক'ব বিচাৰিছা তুমি, প্ৰযুক্তি থাকিলে মানে?
আহ, মানে মোৰ হিচাপত মোৰ মই ক'লো যে অ', যদি যদি কেৱল প্ৰযুক্তিয়েই থাকে। এ তে মানে প্ৰযুক্তিয়েই যথেষ্ট নেকি আজিৰ দিনত?
অ', আজিৰ দিনতটো প্ৰযুক্তটিৰ ব্যৱহাৰ যথেষ্ট বুলি নকওঁ। কিন্তু আগৰ তুলনাত এতিয়াতো বহুতখিনি বাঢ়িছে ন' এতিয়া প্ৰযুক্তিৰ ব্যৱহাৰটো। তুমি সেয়া তুমি আহ, ধৰি লোৱা হাল বোৱাৰ পৰা আদি কৰি বা বিভিন্ন ক্ষেত্ৰত। উম, যিকোনো ক্ষেত্ৰতে তুমি যদি চাব যোৱা, আগৰ দিনতকৈ এতিয়াৰ মানে যি সমূহ কাম এতিয়া অলপ উন্নত হৈছে। সেই তাৰ লগে লগে এতিয়া কেনেকুৱা হৈছে আমাৰ মানুহৰ কামসমূহ কমিছে। কামসমূহ কমিলেও সেইটোও আমাৰ এতিয়া সমস্যাৰ সৃষ্টি হ'ব ন' যদি আমাৰ যদি কামসমূহ কমি যায় তো আমিতো অ', ধৰি লোৱা চাকৰিৰ কাৰণে বা সেইসমূহ যিসমূহৰ কাম আগতে কৰিবলগীয়া আছিল মানুহে, সেইসমূহ কাম যদি আমি ইণ্টাৰনেটৰ যোগেৰে কৰি লওঁ তেতিয়া সেই কামসমূহ কমি যাব। কমি গ'লে কি হ'ব এতিয়া এই মাৰা যাব আৰু ধৰি লোৱা কামসমূহ মাৰা যাব। তেতিয়া আমাৰেতো সমস্যা হ'ব ন'? আৰু ভৱিষ্যতত মই ভাবো আৰু বহুত কিবা কিবি সলনি হ'ব। তেতিয়া হয়তো আমাৰ ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে সেইটো ক্ষেত্ৰ তটো মই তেনেকৈ ইমান ক'ব নোৱাৰিম কিন্তু, মই ভাবোঁ আগতকৈতো এতিয়া বহু গুণেই প্ৰযুক্ত ক্তি ব্যৱহাৰ হৈছে।
হয়, হয়, মানে আহ, মোৰ প্ৰশ্নটো আছিল যে কেৱল প্ৰযুক্তি থাকিলে যথেষ্ট নেকি? ইয়াৰ কাৰণটো মই মানে অ', ইয়াৰ কাৰণটো মই ক'ব বিচাৰো যে ভৱিষ্যতৰ ভাৰতত কেৱল আহ, ভৱিষ্যতৰ ভাৰত কেৱল ধনী দেশ নহয় হয়নে?
উম।
মানে ভাল চিন্তা চৰ্চা উন্নত দেশ এটা কৰিবলৈ মানুহ কেনেকে মানে, মানে কি কৰিব লাগিব?
অ।
সেইটো মই মানে মই সুধিছিলো হয়নে যেনে চৰিত্ৰ।
অ ভাল চৰিত্ৰ লাগিব উম, উম সেইসমূহ সেই সমূহতো আমাৰ আম -আমাক চোৱা সেইসমূহ বিষয়টো আমাক এতিয়াও লাগে ন আমি আ ধৰি লোৱা দেশ এখন উন্নত কৰিবলৈ হ'লেও বা সমাজ এখন উন্নত কৰিব হ'লেও বা নিজকে উন্নত কৰি হ'লেও আমাক সেইসমূহ গুণৰ প্ৰয়োজনীয়তা হ'বই মই ভাবো এতিয়া হওক বা যেনেকে কি হওক আমাৰ সেই সমূহৰ মানে প্ৰয়োজনীয়তো থাকিবই কিন্ত মানে সেইসমূহ আমাক লগত ৰাখিবই লাগিব। তেতিয়াহে মানে সকলো কাম আগবাঢ়ি যাব পাৰিম।
মোৰ মাতটো ক্লিয়াৰ অহা নাই এতিয়া।
অ মই শুনি আছো কিন্তু দেই।
অ অ ঠিকে ঠিকে আছে। খোনিছো খোনিছো খোনিছো আজি এই বিষয়ত তোমাৰ লগত আলোচনা কৰি অ শিকিলো ভাল ভাল - কথা খিনিয়ে শিকিলো আশা কৰো আগন্তুক দিনতো হয়, হয় আগন্তুক দিনত এনেকে ভাল ভাল বিষয়ত কৰিম। ঠিক আছে দিয়া ঠিক আছে ঠিক আছে অঁ।